হেল্ল'
এ, ফোনটো কটা হৈ গৈছে
অ', সেইটো কিয় বা?
উম, নেটৱৰ্কৰ প্ৰব্লেম আছেে, সেইটো কাৰণে কাটা হৈ গৈছে আৰু। জি নেটৱৰ্ক প্ৰব্লেম
তুমি ভাত খালা তুমি?
অ', তোমাৰ কি বুলি কয়, অকমান আগতে জাষ্ট তোমাৰ উ ভাতটো খালো, উম। আ হ এ কালি ৰাতি চিকেন আনিছিলোঁ
অ',
আছিল ন', ৰাতি ৰাতি আমাৰ মা মাহঁতেতো নাখায়, মই অকল ভণ্টি দুজনে খাওঁ অকল, দে দেউতা গ'ল কালি ৰাতিপুৱা বা ৰাতিপুৱা গাঁৱত গ'ল। সেইটোকাৰণে মই আৰু মোনোহে খাওঁ ত', ৰাতি খালো আৰু বাচি আছিলো, তেতিয়া খাই দিলো শেষ আৰু এনেকুৱা। এতিয়াও বাচি আছে, আৰু আৰু অলপমান।
ৰাতিও খাবা নেকি?
নাই এতিয়া সেইখিনি আৰু কৰ'ত আৰু বধলাল চাগে নিপাৰিম আৰু মংগী ন এনেলা আছে
গধুলি কি ৰুটি, ৰুটিৰ লগত খোৱা নেকি?
নাই ৰুটি লগত, খাওঁ বাৰু কেতিয়াবা ৰেয়াৰলি খাওঁ। মেইনলি ভাতৰ লগতে খাওঁ চিকেন।
গধূলিয়ে ভাত খাই দিয়া তুমি।
পধূলি নাখাওঁ, এনেই চিকেন টিকেন থাকিলে মানে কি জানা, অকমান খাব মন যায় ন', বস্তুটো। হা খোৱা যায় আৰু অলপ বুজ পা না এ বাতি এটা ৰৈ গ'লে খাই দিওঁ আৰু অকণমানানে পেটটো যাতে ভাল লাগে, ভাল মানে ভোগটো মৰি থাকে আৰু।
এ, ঠিকে আছে খাব লাগে এনকে মাজে মাজে।
এ, এইটো অকল চিকেন আনিলিয়ে হয়, বেলেগ এনে বেলেগ বেলেগ চেলেগ চাক নাখওঁ আৰু, নৰ্মেল
এতিয়া যদি তিতা কেৰেলা, বা ভাত কেৰেলা ভাজি লয়, তেতিয়া, নাখালা হয়।
নাই নাই নাই, তেতিয়া ভা ভাজি দিয়া দালি চালি ভাজি যদি থাকিলেও মজা, টৰকাৰী চৰকাৰীৰ পৰা একদম চাটনি তাতনি থাকিলেও নাখালো আৰু
এ', মানে তোমাৰ ভেজ, ভেজ বস্তু কেতিয়া খাব পাৰি, যেতিয়া অলপ ভালকে বনাই ভেজৰো মজা মজা আইটেম আছেটো, সেইবোৰ বনালে খাব পাৰি।
অ অ', ভেজৰো আইটেম আছে তোমাৰ বহুত আইটেম আছে ভেজৰো, খাব পাৰি এই বিলাকো।
নন ভেজতকে, তোমাৰ ভেজৰ আইটেম বেছি।
অ অ', তোমাৰ ননভেজৰ আইটম নো কেইটা নো আছে, বৰ হা কেইটানো আছে। তুমি হাতবাৰ ভেজৰ আহটম তোমাৰ তুমি গনিব নোৱাৰা বুজি পাইছা। কাৰণ চব জাগাত, বেলেগ বেলেগক বনায় হা
সেইটোৱে সেইটোৱে।
ইমান, তোমাৰ ইণ্দিয়াত চা, আমাৰ ভাৰততে চব বেলেগ বেলেগ জেগাত বেলেগ বেলেগকে বনায়। তো মানে তুমি যিটো বস্তুৰ নামে শুনা পোৱা নাই সেইটো বস্তুৰো তুমি বস্তু বনাই দেখা পাবা। বুজি পাইছা, মানে এনেকুৱা এটা বস্তু কোনো এটা বস্তুৰ তুমি আঞ্জা এটা বনাব নোৱাৰা, চব বস্তুৰে বনাবা বাট বস্তুৰ টেকনিক বেলেগ থাকে, কিবা এটা বস্তু কেনেকা কৰিব লাগিব সেইটো কৰিব, সেইটো কৰি এনে এনেকা বনাবা, চব বস্তুত টেনিক থাকে আৰু চব বস্তু চব জাতি জনা জনজাতি মানে বিলাকে চব জানেই আৰু বুজি পাইছা? এইলেগ বেলেগ মানুহবিলাকে বেলেগ বেলেগ এইবিলাক জানেই আৰু। হয় নে নাই? এতিয়া আমাৰ গাঁৱত ধৰি লওক ইমান বেলেগ বেলেগকে আঞ্জা বনাই। এ, বা, এ, বু এ, বড়ো লোকসকল যে থাকে যে সেইবিলাককো কেনেকুৱা কেনেকুৱা আঞ্জা আঞ্জা বনাই ন'?
সেইটো হয় দিয়াচোন। চবৰে মানে তোমাৰ সংস্কৃতি উদ্য হিচাপে খাদ্যবোৰ বেলেগ বেলেগ বনাই আৰু।
বেলেগ বেলেগ থাকে, তা-তাৰে চোৱা যিবিলাক ননভেজ ননভেজ সেইটোতো কৈ লাভে নাই। যিটো ভেজ, ভেজ থাকেই তাতে আৰু ভেজটো কিমান মান ইমান আছে তুমি ভাবিব নোৱাৰা দিয়া আৰু।
ভেজ তোমাৰ এইবাৰ এইবোৰ কেৰেলা হেৰি তাৰপিছত উত্তৰ প্ৰদেশ এইবোৰ চাইডে বেছি ভেজে খায় আৰু। তাৰপিছত গুজৰাট হওক এইবোৰ চাইডত মানুহ তোমাৰ ভেজেই পাবা তুমি।
উম, হুম।
চাইইডৰ মানুহবোৰে মানে তুমি ভেজে পাবা, সিহঁতে ভেজে খাই আৰু তাতে ননভেজ নোপোৱা।
ত'ত বেছি চিকেন চলে নেকি, তাৰ ননভেজ চলেটো। চাডো চাইডে তোমাৰ এইটো উম, তামিলনাডু, কৰ্ণাটক এইবিলাকত চলে।
আচ্ছা আচ্ছা, এনে উশাহতৰ কিছুমান জাগাত কিন্তু পুৰা ভেজ চলে, পিয়ৰ ভেজ।
কিছুমান জাগাত পিয়ৰ ভেজ, কিছুমান জেগাত চলেনে লাগিব আৰু।
সেইটোৱে, কিছুমান জাগাত আৰু চিকেন আৰু। অ' সেয়া, যোনে মানে যি খায় আৰু তাতে খাই।
উ, এতিয়াতো চবৰে নিজৰ নিজৰ থাকে ন' তাৰ কাৰোবাই ভেজ খাম কাৰোবাই নাখাম। চবাৰ পৰম্পৰাগ মানি থাকে বাৰু চবৰে নিজৰ নিজৰ ইয়াতে থাকে আৰু মানে। সেইটো যিটো তাতে মাৰি চলি আহি আছে আৰু খাই আছে তাতে এনেকুৱা টাইপৰ আৰু। তোমাৰ পিছে কি, তুমি ভেজ চেজ খোৱানে নে ননভেজ না তুমি ভেজ?
মই দুটাই হয়।
দুটা মানে তুমি ননভেজ। আচ্ছা আচ্ছা, হেইজে হেৰি কিতে আৰু তুমি। ভেজিটেৰিয়ান নহয় আৰু তুমি।
আমাৰ তোমাৰ হেৰি মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে মই ভেজিটেৰিয়ান, বাকীদিন ননভেজিটেৰিয়ান।
আ, এইকেইদিন ভেজ চলে আমাৰ তাত।
উম, হুম, হুম, তোমাৰ ভেজৰ তোমালোকৰ কি কি চলে এনে কেনেকুৱা ধৰণৰ আঞ্জা মানে চলে আৰু?
আমাৰ ভেজৰ ভিতৰত তোমাৰ এই ভাজি, চব্জি এইবোৰে বেছি বনাই আৰু বৃহস্পতিবাৰে তোমাৰ কেতিয়াবা পনিৰ বনাব নহ'লেবা কেতিয়াবা পনিৰ নবনালে তোমাৰ খিচাৰি বনাই আৰু।
অ' মা আচ্ছা আচ্ছা, পনীৰ, খিচাৰি চলে আৰু। উ, খিচাৰি খাই ভাল পোৱা তুমি?
খিচাৰি খাই ভাল নাপাৱে, খিচাৰি এতিয়া খালে কিবা বেমাৰী মুখত খোৱাহেন লাগে কাৰণ বেমাৰীও খিচা ৰি খায়।
উম।
অ' ভাল নালাগে খিচাৰি খাই, হ'লেও আৰু ঘৰত একো নবনাই উপায় নাপায় খাও আৰু।
মই খিচাৰী খালে কেনেকুৱা টাইপৰ খাও জানা, খিচাৰিটো খালে মই তাতে মোক আচাৰ দিব লাগিব, পাপৰ দিব, লাগিব আৰু কণীৰ আমলেট দিব লাগিব।
কণী আমলেটৰ লগত কেনকে খিচৰি খোৱা হে?
খাও আৰু এইটো, মোৰ চলি যায়।
আমাৰ খিচাৰী বনালে কি বনাই, আচাৰ থাকে, পাপৰ থাকে, আৰু তোমাৰ যে যিখন চব্জি খিছাৰী, ৰঙালাও, কবিও দি বনায়।
উম, এ তোমাৰ অলপ খোৱা নাই, তোমালোকে আৰু কণী চনী কেনেকুৱা খাৱ, সেইটো গম পাইছ।
সেইটোয়ে আমাৰ আৰু ভেজ না।
কমলেটটো মজাকে বনাব লাগিব, ত এনেকুৱা মানে এক চামুচ এক চামুচ বা চামুচেৰে খাওঁ, আৰু খালে মানে এনেকুৱা ল খাওঁ আৰু নহ'লে খাওঁ আৰু
আচ্ছা আচ্ছা।
উম, মই খিচাৰ খাল এনেকা খাও মই এ, এনেকা নৰ্ম-নৰ্মেলি মই নাখাওে, হাঁ খিচাৰি মই নাখাওঁ এই একদম ক'ব গ'লে। যেতিয়া, ৰেয়াৰলি কেতিয়াবা খোৱা যায়, তেতিয়া তোমাৰ এইটো মানে কণী আমলটো থাকেই আৰু, আৰু আচাৰৰ পাপৰটো তো লাগিবই। থাকেই, এইটো থাকেই দিয়া চ'বই থাকে সেইটো যা খিচাৰি খাই তাৰ এইবিলাক, আচাৰৰ পাপৰটো ৰাখে আৰু।
অ, এইবোৰ নৰ্মেল আৰু।
উম, কি বুলি কয়? আহ, ভিজিটৰিনে থাকে প্ৰায় ভাগ।
অ, অ, থাকে থাকে।
ভেজ-ভেজ খালে মেইনলি খিছাৰী খাই ন, মানুহ বিলাকে ভেজিটেৰিয়ান নহ'লেও মানে যি দিনা খিচাৰী খাইছে এনেকুৱা টাইপৰ খায় আৰু।
এনেটো মাং পায়স খাই ভালে পাওঁ, খিচাৰীৰ লগত থাকিলে ভাল লাগে, এনে নৰ্মেলি অলপ, অলপ খাওঁ আৰু।
পিছদিনা খাই মোৰ বহুত টেষ্টি লাগে।
আচ্ছা এ, মইএ অ,
বোম ট্ৰাষ্টে পাওঁ মই।
আচ্ছা, আচ্ছা, আচ্ছা। খিচাৰী লগত মিক্স কৰি খাই ভাল পাওঁ, একেলগ সানি।
আচ্ছা, আমাৰ যজ ম অ,
অ, আমাৰ মানে এতে গণেশ পূজা পাতলে দিয়ে না, সেনকে এখন থালিতেই চ'ব।
আচ্ছা, আচ্ছা, আমাৰো মানে সোনা, উম, উম, উম। মই জিঅ, মদত মানে কাম কৰিছিলো আৰু, আৰু তোমাৰ তেতিয়া তোমৰ আ, আমাৰ তাতে মানে গাখীৰ ওলাই আহ আ, ডেলি ৰাতি আজি ৰাতিপুৱা গাখীৰ আহিল ন
অ,
ৰাতি ভিতৰত আমি যটো দি দিওঁ মানে নাইনটি পাৰ্চেন্ট কৰি কৰি দিও, মানে যিটো আধা বাহিৰত দাম, পয়ত্ৰিশ টকা থাকে, কিন্তু আমি চাৰি টকা কৰি দিওঁ। উম, উম, ৰাতি আৰু উম, অ, তুমি ধুৰিলোৱা, আজি তোমাৰ আৰে তোমাৰ দোকানখনত তাতে গাখীৰ কুলি নাহে। কোম্পানীৰ পৰা আজি আহিব, আজি এইটো কালিলেতো বিক্ৰী কৰিব পাৰে গাখীৰতটো। হয়নে ন নহয়, একদিনতো থাকিল ন, গাখীৰটো। গাখীৰৰ ভেলিদিটি‌ একদিন থাকে আমি আধাৰ আমি ৰাতিয়ে, চাৰি টকা কৰি প্ৰাইজটো হা কৰি কেনে, আমি পাঁছ বেগে ডেইেলি আনি থাকো বিশ্বাস কৰা, কেতিয়াবা আঠবেগ আনি দিওঁ।
তোমালোকে প্ৰাইজটো কেনেকে কমোৱা?
আমাৰ চিষ্টেম থাকে ন, চিষ্টমট কমাও, সেইটো কোন আমি অফলন বেচো মানে বুজ পাইছে। চাএইটো অনলাই নহয় আৰু এপত নাহে বুজি পা, আমি এইটো যেনেককা ধমাৰ ধৰি ল জিঅ মাহ ধৰি লোৱা বিচাৰচ যে বিল কৰি আনা তোমালোকে আমি চিষ্টম কৰি আৰু বুজি পালা কৰি প্ৰাইটো কমাই দিওঁ। এটো মাকডন বুলি কয় আৰু মাকডউন প্ৰচেছ থাকোতে আম নাইনটি পাৰ্চেণ্ ত এক্সপাইৰি ডেট লিখা থাকবা কিবা কৰিব লাগিব এইগীলা মানে এটা অলপ এটা প্ৰচেছ থাকে আৰু হা। মানে যিটো তোমাৰ মানে চিচতেমত কৰিব লাগে আৰু কম্পিউটাৰত কৰিব লাগে সেইটো হোৱাৰ পিছত এপ্রুভ কৰিব ওপৰত এপ্ৰুভ হোৱাৰ পিছত আমিই সেই বস্তুটো মানে ষ্টিকাৰ ওলাম মানে বিল প্ৰাইচ টো উলাও প্ৰাইচটো উলিয়াই লগাই দিও স্কেন কৰি কেনে বিল বস্তুটো কিনি লৈ লওঁ আৰু তোমাৰ বহুত কম প্ৰাইচত আহে। এনেকা ধৰি লওক মটা মটি স সদায় বিশ পন্ধৰ পেকেট বিশ পেকেট ওলায়।
অ'।
তাত পাঁশ ছয় পেকট আঠ পেকেট লঙে মই আৰু। জেলি। সেনেক নহয় যে আজি নহয় কালি ডেইলী মানে মই স্তকত ঘৰত আমাৰ ইমান থাকি যায়। মানে পায়স এসপ্তাহ সপ্তাহ এসপ্তাহ পায়স বনাই থাকে আমাৰ এনেকা হৈছিল আৰু।
পায়স পুৰা খাইছা আৰু এইকেইদিন।
এইকেদিন মানে যিমান কাম কৰিছিলো সিমান আৰু।
অ', এতিয়াতো নাইে বাৰু।
তাৰপিছত ধৰি লোৱা। এতিয়াতো নাই বাৰু, তাৰপিছত ধৰি লোৱা আৰু তোমাৰ কিছুমান বস্তু থাকে ধৰি লোৱা ন' চেল হা মানে বহুত কম চেল যায় আৰু হা। ষ্টকত বহুত আছে বিশ পোন্ধৰটা ষ্টকত আছে এটা দুটা চেল গৈছে বা ছেলে যোৱা নাইে ঠিক আছে এনেকা বহুত বস্তু থকা যিবিলাক বস্তু চেল যোৱা নাই আৰু তেনেকুৱা বস্তু এইথটি পাৰ্চেন্টে ডিছকাউণ্ট দি দিছোঁ বুজিছা, এইথটি পাৰ্চেন্টে ডিছকাউণ্ট মানে, ভাবা
কি কোৱা।
যিটো বস্তু দাম এশ টকা সেইটো বস্তু আমি বিশ টকাত দি আছো।
বাপৰে অননলাইন নে অফলাইনত?
অনলাইন নহয় এইবলাক অফলাইন, এম আৰ পি প্ৰাইচত হা এম আৰ পি প্ৰাইচ। অনলাইন দিলে ছেকেণ্ডত চব বস্তু গায়েৱ হৈ যাব।
তোমালোকৰ স্তৰত যায় কোনোবাই কিনিবা পাৰে নে কি?
উম, উম, উমম, পাৰে পাৰে।
অ'।
মানে যিটো বস্তুৰ এম আৰ পি এশ টকা লিখা থাকে হা এম আৰ পি। সেনেকা নহয় যে তোমাৰ এম আৰ পি বোৰ লিখি দিব তাৰে আধা দি দিব সেনেকা টাইপৰ নহয় আৰু। যিটো এম আৰ পি এইটি পাৰ্চেণ্ট ডাইৰেক্ট মাইনাচ। মানে তোমাৰ ধৰি লোৱা এশ টকাৰ বস্তু এটা আশী টকা ডাইৰেক্ট মাইনাচ। বিশ টকাত পাবা, উম, আমাৰ ঘৰত চাহ কিলোৰ আঠ কেজি চাৰ
কি বস্তু?
টাইড চাৰফ চাৰফ এনেটো আমাৰ চাৰফএক্সেল ইউজ কৰে বাৰু উম। চাৰফ এক্সেল ইউজ কৰে ছাৰ্ফ এক্সেল আছিলো। ছাৰ্ফ এক্সেল ছাৰ্ফ এক্সেলৰ এক কেজি আনিছিলো দুশ কিমান টকা আছিল প্ৰায় এইটো মোটামুি চা ষাঠি টকা নে পঞ্চাছ টকাত পাইছিলোঁ এক কেজি ছাৰ্ফট হা উম। অ', তোমাৰ আহ এটা টাইট ছাৰ্ফ আঠ কেজি হয় এইট কেজি।
অ'।
তোমাৰ এক হেজাৰ টকা প্ৰাইচ লিখা আছে সেইটো দুশ টকাত পাইছো। কেজি ছাৰ্ফ ভাবা যিটো এক কেজি ছাৰ্ফৰ দামে এশ দুশ কিমান টকাত ডেৰশ আঢ়ৈশ টকা। আঠ কেজি ছাৰ্ফ পাইছো ভাবা। ছাৰ্ফটো আছে এই দুই কেজিএ ওলোৱা নাই বৰ্তমানলৈ।
সেই কি কোৱা শেষে হোৱা নাই।
এই দুই কেজিও যোৱা নাই ক'লো কি তোমাক মই।
এ কি কোৱা পেকেটটো কিমান ডাঙৰ?
পেকেটটো বোম মস্ত হাই দহ কেজি চাউলৰ বস্তা দেখিছা না সেনেকা।
অহ, কি কোৱা কেনকে আনছা তুমি?
স্কুটিত।
বা কি কয় এ, হাজাৰ টকা এনেই।
আপোনাৰ হাজাৰ টকা হয়। তুমি যদি অনলাইন চোৱা এইটো তোমাৰ অহ, আঠশ কিমান টকা লয় আৰু এইট ছেভেনটি ছিক্স মান লয় আৰু।
অহ।
উম, মানে উম। তুমি জানা‌ এইটো দুশ টকাত পাইছোঁ আৰু ওৱষ্টানৰ পাৰ্ফিউম যে আছে পাৰ্ফিউম।
অহ', অহ'।
উম, যিটো হাড্ৰেড এম এল অত থাকে আৰু তুমিতো‌ জানাই তাতে ছয়শ সাতশ। আৰু তোমাৰ ডিছকাউণ্ট-চিছকাউণ্ট দি কেনে তুমিটো পাঁশ, চাৰে পাঁশ, চাৰে চাৰিশ মান দিয়ে আৰু হা। মই ফ্লিপকাৰ্টত চাইছোঁ, এমেজনত চাইছোঁ, ফৰ নাইনটি নাইন, থ্ৰী নাইনটি নাইন, এনেকুৱা প্ৰাইচ আৰু হা। চাৰিশ তলত নাই আৰু হালধীয়া মেনটো কিন্তু মই কেই টকাত আনছো জানা এশ ত্ৰিশ টকাত আনছো।
কি কোৱা। এবাৰ এনেকুৱান পালে মোক ক'বা যে মোবাইল ষ্টনে লগাওঁক।
দুটা‌ আনি থৈ দিছোঁ, এশত্ৰিশ টকাত এশত্ৰিশ টকাত। মান তাৰপিছত তোমাৰ উম, মুনা আৰু চানস্ক্ৰীণ-তানস্ক্ৰীণ আৰু পঞ্চৰ পউাদাৰ এটা আছে পঞ্চৰ পাউদাৰতো‌ যেনাই। অহ, নৰ্মেলি সৰুটো কিনবা গিলে তোমাৰ, কিবা এশ বিশ ত্ৰিশ টকা লৈ আৰু। ডাঙৰটো আছে সেইটো তিনিশ টকা প্ৰাইছ হা।